হেল্ল
অঁ ভালনে?
অঁ, ভাল ভাল তোমাৰ?
ভাল ভাল, কি কৰি আছা?
মই এয়া অকমান এনেইহে আছিলো, সেই
অ
কাম বনবোৰ কৰি আজৰি হৈ, অঁ খালো খালো। তুমি খালা নে, অঁ। ভাত হেৰি দালি আছিলে তাৰ পৰা সৰু সৰু মাছৰ ভাজি।
অ'। ইহঁতি মিলিহে বনাইছে আৰু চাগে? হেল্ল'। হেল্ল'। শুনিছানে? হেল্ল'। হেল্ল'। হেল্ল'। একো নুশুনা হ'লো যে।